অ।
অ কি কৰি আছ?
এনে আছো আপুনি ভালেই আছে?
ইয়া মই ফেনততো বহি আছিলো লাইনটিয়ে গ'ল দিয়ক।
আহ।
গৰম লাগেছে বহুত।
আমাৰ অ লাইনে নাই আমাৰ।
অ কিবা ট্ৰেন্সফৰ্মাৰ বেয়া হৈছে নেকি?
অ ট্ৰেন্সফৰ্মাৰ অলপ মানে কিবা এনেক মাত ওলাইছে ন চব পছে নেকি সেনেকে ওলাই নে নাই?
আহ আমাৰ এই মাত্ৰ গ'ল লাইনটো। মই বহিছিলো মাত্ৰ মই বুলো
দুদিন মানৰ কাৰনে বৰষুণ দি আছে, আপোনাৰ তাতে বৰষুণ দিয়া নাই নেকি?
দি আছে দি আছে আজি দিনটোয়ে দিছে এ এতিয়া মাত্ৰ অকনমান এ বৰষুণ কঠামচি
অ সেইকাৰণে বতৰটো ঠাণ্ডা লাগি আছে। ঠাণ্ডা কৰি আছে।
হয়।
অ। পিছত ঘৰত সকলোৱে কি কৰি আছে?
ঘৰত বৰ্তমান আছে। অ লৰাটো এইমাত্ৰ চকত ওলাই গ'ল।
অঁ।
আৰু ছোৱালীটো কিবা টেঙা খাই আছে।
অ।
এনেকে আৰু দেউতাকে মানে সেই বেপ পাৰত গৈছে। অত গৈছে অ মান
অ এনে তামো চাহখিমা কিবা কিবি।
পাটৰ কাপোৰ লৈ গৈছে পাট মুগাৰ বিয়া আছ- ছে বোলে বিয়াৰ কাৰণে বাইদেউক ক ফোন কৰি মাতিছে । অ তাত ল আজি গৈছে অহ অ যাই পোৱা নাই এই আঠটা বজাতহে ট্ৰেইন আছে বোলে ৰাত- কি
অ
মানে আপোনাৰ এ সে এ তেওঁ মানে এনেকে কাপোৰ কাপোৰৰ ব্যৱহাৰো কৰে আৰু শালতো হয় ।
অ খালে আছে বাৰু কাপোৰৰ ব্যৱসায়ও কৰে, ওহ
অ
সপ্তাহ মান থাকিব নাহে এসপ্তাহ মান
এনে কাপোৰৰ ব্যবসায়ত লাভ হয় নে?
মোটামুটি চলি থাকো আৰু বেলেগ কাম নাই হ সেইকাৰণে ওপৰতে গোটেই পঢ়া শুনা- অ লোৱা দিয়া থ গোটেই খিনি তাত তাৰ পৰাই শালৰ পৰাই
এনে আপোনালোকৰ কি তাত ফালত কি আছে তাত? কাপোৰ আছে নে লেকে বেলেগ আছে?
আমাৰ পাঠশাল এই তিনিখন পাঠশাল
কি কাপোৰ কি লগাইছে?
আমাৰ কি লগাইছে মানে এই টচপাটৰ কাপোৰ আছে‌।
অহ
তাৰপিছত আৰু আপোনাৰ এতিয়া আৰু এখন অৰিজিন পাটৰ গামোচা লগোৱা গৈছে আজি আজি ফিটিং কৰিছোঁ ।
অ
অৰ্জুন পাট যে - কেতিয়াবা লাগে কোনোবাই বিচাৰে ন আৰু শুৱালকুছ- এখন দোকান ঠিক কৰিছো তেওঁলোকক ক লাগে। ইয়াত তাতদিম পাতৰ অৰ্জিন পাতৰ গামোচা খিনি আৰু এইখিনি বা কেতিয়া‌- অ ওঠৰশ এখনত
হয় হয়।
তথাৰহ কৰি দিয়া নে বাহিৰা জেগাত আমি বিক্ৰী কৰিলে দুই হাজাৰ বাইছশ এনেকৈ পাওঁ বা যদি কোনোবা। কৰে তেতিয়াহ'লে আমি দেশমান লওঁ তেতিয়া কাপোৰখনো দীঘল লাগে আৰু ফুলো বেছি লাগে। মাজত যে আমি বুটা বুলি কওঁ ন বুটাটোও অলপ বেছি লাগে ।সেইকাৰণে পঁচিছশ মান লওঁ ঘৰুৱা কাষ্টমাৰ যদি আহে গাড্ডাৰি কৰিলে দেই। আমি যিটো বেপাৰীক দিয়া।
ঠিকেই আমাৰ মানে সেনেকুৱা নহয় আমাৰ এই মানে এনেকে। ভালত আমাৰ। ভাল নাই ।আমাৰ ঘৰত মানে এনেকে ব্যৱসায় কৰে ধৰা হ'ল চব। হু কৰে এনেকে আৰু কিবা কিবি আৰু মায়ে ঘৰতে থাকে মায় আকৌ মানে বেলেগ হেৰা কামো নাই সেনেকুৱা ঘৰতে চিলাই নিচিনা
অ চিলাই চিলাই কাম কৰে। আ ল'ৰাজন ডাঙৰ
অ
অ অ অ ক তেতিয়া আ মইআপোনাক কাপোৰ পিন্ধিবি বুলি ক বুলি ক আমি যদি ছোৱালী হলো হয় ন?